হেল্ল'
অ' কোৱা
কি কৰিছা?
এ'আছিলো এনেই বহি।
খানা পিনা খোৱা হ'ল নাই?
সেইকাৰণে আপোনাৰ ৰাতিপুৱা সাজটো খাই বৈ পেলাই মই, এনেই বিচনাতে গেলি আছো গা চাও ধোৱা নাই।
অ'বাইদেও মানে পুৰা তাগৰা হৈ আছে মানে ন খাই বৈ।
বাকী খবৰ পাতি,
ঠিক থাকে আৰু।
সঁচায়ে ঠিক থাক নে, মাতো শুনিতো লগা নাই।
অ' ঠিক থাকে। নহয় মোৰ চৰ্দি লাগিছে পালি মানে পুৰা ষ্টেড ফেন চিলিং ফেন চব লৈ ললো আৰু এইফালে বৰষুণো যে।
এ' মজা আৰু কি লাগে আৰু
এ' ইমান গৰম লাগে তাতে। অঁ এনেকুৱা ঠাইত আছে।
অ' সেই খনটো ছোৱালী মানুহৰ থাকিবই।
অ' কিবা এটা ভাল লাগে লৈ।
সেই ই গেলা গৰম খনত মোৰ মাথা গৰম হৈ যাব দেই। এইফালে চিলিং ফেন এইফালে আকৌ টেবুল ফেন।
তোমাৰ এইখন ষ্টেণ্ নহয়, ৰ'বা এই ডাঙৰ কিবা ক'লা কে নহয় ষ্টীলৰ নে কিবা।
অহ, 'অহ, অহ', ৰাতিপুৱাৰ ভিতৰত থানা পোৱাই দিয়ে যে
অহ'কেনেকুৱাঁ ঠাণ্ডা লাগি যায় ইখনেদি
তথাপিও মই কম্বল নলওঁ দেই প্ৰভু। কৃষ্ণ
এই মানে একদম ডাঙৰ পাতলা পাই যে পাতলা লাখনল
অহ, অহ', গম পাইছোঁ।
তই ভাত পানি খালা?
নাই খোৱাঁ মোৰ দুটা বাজে, ভাত, ভাত খাওঁতে।
মানে এসাঁচ এ।
এসাজে খাওঁ মানে পেটতোওলাই ওলাই গৈ আছে দিন দুপৰত।
অহ, সেইটো অহ। পেট্ৰ মই এক্সাৰচাইজো কৰা নাই এসপ্তাহ আগত হৈ গ'ল তে।
তাতে আকৌ জিম কৰি আছো তো। পেটটো ওলাই গ'লে আকৌ চিলিম বাৰ মাৰিব আৰু।
হম,। জিম কৰিলে আকৌ এৰিদিলে আকৌ সেইটো বেয়া হৈ যায় ন'।
উহ।
জিম কৰি থাকিলে বোলো এৰি দিলে আকৌ তোমাৰ বেয়া হৈ যায়।
অহ, তেনেকুৱাঁ জিম নহয়। আমাৰ ঘৰত, ঘৰত কৰা জিম।
আচ্ছ। মই ঘৰত য়োগা কৰি আছো, এতিয়া য়োগা মই ঘৰত য়োগা কৰি আছোতো য়োগা মোৰ মই ঘৰত য়োগা কৰি আছে ত' য়োগা মই নোহোৱাইে হৈ গ'ল। এক্সাৰচাইজ কৰা পিছত এতিয়া মই পাহৰিয়ে থাকিলোঁ। এক্সাৰঢাইজ
খানা পিনা পালা আৰু য়োগা য়োগা তুমি থাকিবনে?
কৰোঁ মই কৰাটো কৰো, এতিয়া মানে ইমান দিন হল যে পায় পেটটো মোৰ গেৰ গেথকে ওলাইছে।
এনেই কেই কেজি হ'ব এতিয়া, ওজন?
মোৰ তোমাৰ ফৰ্টি এইট।
উম' মা তোমাতকে মোৰে বেছি আছে নেকি অ?
এ দেখিবলৈ মই দেখিলে মোক কোনেওঁ নকব মই ইমান ওৱেইট আছো। বুলি মোৰ লগৰ বুলি হা তোমহাৰা ফৰ্তি এইট বুলি তেনেকে কয়।
মোৰ কিমান কছোন?
ল'ৰা মানুহটো এনেওঁ বেছি ফিফটি ফাইভমান।
কাৰ?
তোমাৰ।
সেইদিনাখনত তোমাক কনকলতাত জুখিছিলোঁ।
হম।
তেজপুৰ কণকলতাত তোমাৰ ছিক্স। ছিক্স থ্ৰ্ৰী নে ছিক্সটি টু ওলাইছে।
তুমি শকত নে? তুমি শকত নে ক্ষীণ?
নাই অকমান খালি পেটটো ওলাইছো আৰু।
সেইটো শকত নে খিন মানে মিদিয়াম আৰু-, হম।
আগতে কিমান আছিলোঁ জানানে নাই?
কিমান?
ছেভেন্তি ফাইভ।
যাম ৰাম।
ছেভেণ্টি ফাইভ ক'ত আৰু ছিক্সটি টু ক'ত।
ব্ৰইলায় হৈছিলেগৈ মানে। ব্ৰইলায়।
কাট, কাটি পেলাই খাব পৰা।
হহ। ধেটতেৰি, আমাৰ এফালে কেতিয়া আহিবি, ভালে ভালে। এইকেইদিন টো ভালে চলি আছে, ভালে চলি থাকিলে ভাল পাম। ভালে চলি থাকিলে মোৰ ভাল হৈ থাকিব।
সেইটোতো হয় বাৰু।
কিমান আৰামছে বস্তু পাই থাকিম।
তেতিয়া আৰু পেট টো ওলাই যাব দিনক দিনে।
অ' ন মানে।
তেতিয়া মানে এই, মোৰ স্থানতো তুমি ল'বাগে।
সেই না না সিমান খিনি নহয়গৈ, মই সিমানখিনি কেতিয়াও নহয়, মই সদায় এক্সেচাইজ কৰিম দৰকাৰ পৰিলে মই অলপ শকত হোৱা দেখিলেই মই এক্সৰেচাইজ কৰিব লাগি যাওঁ।
মানে এক্সেলি অলপ শকত হ'ব লাগে। মোৰ যোনটো হাতটো নে ৰিচটো সেইকণ মোৰ সৰুৰ পৰা হেৰিকণ চাইযতে আছে। যিমান মোৰ ৱেত বাঢ়িলে মই সেইকণ বস্তু নাবঢ়েই, সেইকনত মাংসটোৱে নাবাঢে মোৰ।
হাতৰ ৰিচটো, বাঢ়ি যাব।
এ এইকন সৰু পোৱালি, সৰু পোৱালি তই কেনেকে কব পাৰা, এতিয়া ৱাইটটো ওৱাতটো পোৱা নে।
মই যদি তোমাক যদি, এই ভিডিঅ' এটা কৰি পেলাই যদি তোমাক মই পঠাই দিওঁ নহয়, তুমি খালি এইটো কৰিব লাগিব কিন্তু ডেইলি।
কি ভিডিঅ'।
তোমাৰ এক মাহতে তোমাৰ, হাতৰ ৰিষ্ট বাঢ়ি যাব।
অ' বোলো দি দিবা। আকৌ ল'ৰা মানুহ নিচিনা লাগিলে বেয়া দেখিব।
নহয় নহয়, ল'ৰা মানুহ নিচনা নহয়, তুমি ডেইলি, ডেইলিটো মই তোমাৰ সেইটো বিশ বাৰ মান কৰো দেই।
উম, পাৰে পাৰে, তুমি মোক পঠাই দিবাচোন।
জোখৰ হ'ব এইটো তোমাৰ ৰিষ্টটো।
এ জোখৰে মানে মোৰ তোমাৰ এইটো বাকী, এইটো মুঠি খাৰো যে- মুঠি খাৰু চবতকৈ সৰু চাইজটোও মোৰ কাৰণে ঢিলা হয়।
হে ভগৱান।
সৰু যোৰটো কিমান ৰ'ব, টুৱেণ্টি টু নে টুৱেণ্টি আছিলে, সেইটো।
কৃষ্ণ প্ৰভু।
মোৰ মা হাতত ধুনীয়াকে পোৰা খাপ খাই যায় মাৰ হাতত, মোৰ হাতত নাতেই।
এনে নিপিন্ধাই ভাল নেকি।
উম, কিয় নিপিন্ধিম আকৌ।
হা!
মানে, বাকী চব ধুনীয়া আছে চব তোমাৰ ভাল আছে, ওৱা। অকল এই হাতটো মানে এইকণ বস্তুৱে মোৰ, খাই দিছে আৰু।
অ'।
বেহ, টেনশ্যনত পৰে। হা? অ' হেইটোয়ে হৈছে মোৰ লগত। উপাই নাই আৰু কেতিয়া বাঢ়িব জানোঁ। এনেও শকত হ'ব লাগিছিল অলপ। অলপ মানে এতিয়া ডাঙৰ জনৰ, ডাঙৰ ডাঙৰ নেদেখে সেইটো মোক ক'ত, ছেভেন এইট এইটো পোৱালি কৈ থাকে আৰু।
কোনে?
চব মানুহে কয়, তুমি কিমান ক্লাছত।
অ' আৰু তোমাৰ এইজনে-
হা, এইজন সেইজন নো ডাঙৰ আছে আৰু মোৰ কে ইমান নহয় আৰু দুবছৰ-
হয় বুজিব পাৰিছে কোন জনক কৈছোঁ।
অঁ গম পাইছোঁ। সেইজনৰ কথা মই পটককৈ ধৰিব পাৰিমতো।
অ' তাকেতো পোৱালি বুলি নকয় মানে-
এই কয় কিয় নকব।
হয়
বেলেগে নকলেও কবই সি।
বাকী এতিয়া কি কৰি আছা।
বাকী মই একোয়ে নাই কৰা বেকাৰ পৰি আছিলোঁ। ইটোক ফোন কৰিছো সিটোক- ফোন কৰিছোঁ সেইটোয়ে কৰি আছোঁ আৰু নো মই কা
গাটো মানে গেৰেলা কৰি আছে আৰু
অ না মই কাম কৰি দিওঁ দুই এটা বাৰু মোক কাম নকৰিলে মই পিঠি ফালি দিব
অ
ধুনীয়াকে একদম ঘৰ চৰ মছি চব আজৰি কৰি লৈ মানে নিজৰে কিবা ভাল নালাগে খেচনি বেচনি হৈ থাকিলে
অ তাপা মানে যাৰ হ'ব মানে তাৰ টেনচন নাই আৰু বোলো যাৰ বোলো হ'বা তুমি তেতিয়া মানে তাৰ টেনশ্যন নাই আৰু বোলো
হ'লেও মই থৈৰিনা কাম কৰি খুৱাই থাকিম মই নিজেও কাম কৰিব লাগিব মোৰ বেলেগ কামো থাকিব
সেইটো নহয় মানে ঘৰততো কাম কৰিবই লাগিব না
কৰিব লাগিব ছাকৰণী লৈ যাম হৈ গ'ল
অ' মাই গড
অ কাম কৰা মানে মই ইমান মই পঢ়ি চহি পেলাই নিজৰ ওপৰত ষ্টেবল হ'ম বেলেগৰ ঘৰত কাম কৰিবলৈ মই ষ্টেবল হ'ম গৈ নে
সেইটো হয় বাৰু
মোৰ মাৰো সেইটোৱে ডাইলক মই দৰকাৰ পৰিলে বিয়াই নিদো
যেতিয়ালৈকে নিজৰ ভৰিত খাৰা নহয় তেতিয়ালৈকে বিয়াই নিদিওঁ ইমানে কথা
হাজব্ৰেন্দে কি কৰেনো
এইজনে সৰু সুৰা বিজনেছ কৰি আছে
এনে বিজনেছ টো জানিব পাৰি নে কি বিজনেছ
বিজনেচটো মানে তোমাৰ ফাৰ্ম টাইপ কৰি আছে ডেন টাইপ অফ ট্ৰেডিং
অ হয় নেকি
উম
মানে মোটামুটি আৰু মানে মোটামুটি কামানি কামানিটো বোলো হৈ যায় বোলো
হৈ যায় আৰু বাট আৰু লাগিব আৰু মানে জা এতিয়া মানে অলপ প্ৰেক্টিচ চেক্টিচ হৈ আছে ন মানে তোমাৰ চুইমিঙৰ কোচ হয় কোচ
হা
উম
সেইটো বলে মোক শিকাব পাৰিব অ
তোমাৰ নো ঘৰ ক'ত তোমাৰ নো কি তেজপুৰ আছিলে
হা
তোমাৰ ঘৰ ক'ত আছিলেনো মই পাহৰি থাকিলোঁ মই যে চব পাহৰি গ'লো মই চব পাহৰি গ'লো মই চবৰে কথা মই, কোনোবাই কোনবাই ফোন কৰে মই কৈছো কোনে ফোন কৰিছে মই মানে নামেই পাহৰি থাকো ইমান ওলটা পোটা হৈছে।
মোৰ বিশ্বনাথ চাৰিআলি তোমাৰ এইটো এই দিতিয় ঠাইত,
অ সেইটোৱে আমাৰফালে আকৌ তোমাৰ তেজপুৰতহে উম উম গম পাইছো।
অ অ
আমাৰ ফালে আকৌ তেজপুৰত হে মই তাতেই শিকিমগৈ ছুইমিং।
তেজপুৰ
হোম।
অ মোৰ এতিয়া মাথাত আহিলে মই মানে ভাবি আছো যে হয় কোন। কাৰ লগত পাতি আছো কি মোৰ একোৱে মাথাত নোহোৱা আহিছিলে এতিয়া আহিছে আৰু, এইটো কি কয় ফুৰিবলৈ নোযোৱা? ফুৰিবলে নোযোৱা কলেকো?
ফুৰিবলৈ মই এই জুলাই মাহত তোমাৰ গুৱাহাটীলৈ যাম বুলি ভাবি আছো উজান বজাৰ যে। তোমাৰ ফিলখন।
উম
তাত মানে তোমাৰ ফেচিলিটি বহুত ধুনীয়া আছে বোলে চাই। মানে মানে তোমাৰ নেটত মাৰি পেলাই চাইছোতো। মানে ফেচিলিটি বহুত ধুনীয়া আছে তাত।
উম আৰু তোমাৰ অম্বুবাচী মেলা নোযোৱা?
হা?
অম্বুবাচী মেলা নোযোৱা?
অম্বুবাচী যাব লাগিব দেই। কাৰণ গুৱাহাটী যামতো অঁ নহয় আকৌ মই জু জুলাইতে যাম তোমাৰ জুলাই মাহত। ত তেতিয়া শেষে হ'ব না এইকেইদিনৰ ভিতৰতে।
তেনেকে কালিৰ পৰা নে আজিৰ পা লাগিছে।
না সোমবাৰৰ পৰা লাগিছে কালিৰ পৰা অ নহয় চৰি চৰি কালিৰ পৰা লাগিব।
সেইটোৱেতো কৈছো কালিৰ পৰা কালিয়েতো সোমবাৰ।
অ অ।
মায়ে কৈছিলে আজিচোন নহয় সোমবাৰৰ পাৰে টুৱেণ্টি টু পৰাহে মই কৈ আছিলো সে অ টুৱেণ্টি
অ নাই ঠিকে আছে সোমবাৰৰ পৰা লাগিব হয়।
উম মই যাম বুলি ভাবিছো ইকাৰনে যাব নোৱাৰোঁ কপাল বেয়া।
যাবা নিদিয়ে?
এ ঘৰৰ পৰা তেতিয়া মানে মাহঁতক কৈ আছিলো ত বাত কিছুমান প্ৰব্লেম হৈ আছে। ত আৰু এইবাৰ মানে বহুত খৰচা পাতি হ'বও না সেইটো কাৰণে।
অ অ অ অ
মই এইফালে মানুহ এইবিলাক ফিক্স কৰি থৈছো এনেকে যাম তাম একদম তাত থাকা মানুহ চবকে কৈ থৈ দিছিলো। এতিয়া লাজ পাম আৰু উপায় নাই।
অ অকমান জোৰছে টানি দেচোন অকমান ৰখি দিয়া ঐ হাল্লা নকৰ ৰ গৈ আছো।
তোমাক মই কম ৰবা ইয়াৰ পিছত। ফোন কৰি পেলাই কথা এটা।
হা হা হা?
তোমাক বোলো মই কম ৰবা, ইয়াৰ পিছত ফোন কৰি পেলাই কথা এটা।
আৰু তাই কোনটো কথা কব মই গম পাইছো বাৰু।
অ
গম পাইছো বাৰু মই, কিন্তু কি কৰিম আমাৰ ঘৰখনে হুলস্থুলীয়া পৰিৱেশ আৰু। চবৰ ঘৰতে ওলা ওলাই নাই এটা দুটা পণ্ডিত।
মোৰ ঘৰত আছে নহয় মোৰ পণ্ডিত ভাইটিটো মই তাক কৈ
নাই মেইন কথাটো তোমাৰ মানে আজি চিনেমা চোৱা কথা আছেতো। এই তোমাৰ তিনিটা পোন্ধৰত শ্ব আছেতো সেইকাৰণে মানে এতিয়া চিঞৰি আছে ব জল্দি উলা বোলো।
অ কি চিনেমা?
এ চুাপা চুপি চিনেমাখন যে,
অ, মই আজিলৈকে এবাৰু চাইয়ে পোৱা নাই আকৌ।
হে ভগৱান।
অ, মই আজিলৈকে হল্ড কৰি পোৱা নাই।
কোন মডেল?
না মই মডেল নহয়, মই যাবলৈ বিচাৰো। পাপাহঁতে নিদিয়ে, এই এই ক' মই নাইণ্টিছৰ হয়। মানে নিনিয়ে, মই কি মই নিনিয়ে মইয়ে আৰু হ'ব আৰু তেজপুৰ যাম তেজপুৰত আৰু কোনে মোক ৰখাব।
অ ঠিক আছে। ‌ ঠিক আছে হ'ব দিয়া, মই অলপ পিছতকে ফোন কৰিম দেই।